হেল্ল' অ', কোৱা।
অ', কি কৰি আছা?
এ কি কৰি আছা মানে এনেই আছো ৰ'বা এতিয়া ভাত বনাই আছে মাহতে তাকে মই অলপমান মাক চব্জি কাটি দিলো অলপ আগতে এতিয়া আহিবলৈো অলপমান এনেই আছিলো। তাকে বোলো তোমাক ফোন কৰি আছোঁ কেনে খবৰ কি কৰি আছা বহুত দিন সোধাও নাই দিয়াচোন।
অ', হয় নেকি! ভাল কথা ভাল কথা সহায় কৰি দিব লাগে মাক। এ মই এনেই আছো ৰবা খবৰ পাতি তোমাৰ ঠিকে আছে দিয়া চলি আছো আৰু। বাকী কোৱা আমাৰ আমাৰচোন উৎসৱবিলাক আহি আছে হে দুৰ্গা পূজাও আহি আছেচোন বেছি দিন নাইচোন আৰু।
অ', এই সেই কাৰণে মই মই মানে ভাবিছিলো এ ধৰা দেৱালীও আহি আছে নহয়। ত' মই ভাবিছিলো দেৱালীত তোমাক এইবাৰ আমাৰ ঘৰত আমাৰ গাঁৱতে লৈ যাওঁ নেকি। অলপমান যাবা নেকি?
অ', কিবা বিশেষ হয় নেকি তোমালোকৰ গাঁৱত য হয় যাব পাৰি দে কিবা।
বিশেষ এনেকুৱা নাই ৰবা মানে এনেই আৰু ধৰা লগৰ বন্ধুবিলাক নিজৰ গাওঁ চাই ফুৰাই কিনে ভাল লাগে ন ত তাকে ভাবিছো এবাৰ লৈ যাওঁ তোমাল তোমাক লৈ যাওঁ আৰু। বেলেগ আৰু বেছি একেলগে লৈ যাব নোৱাৰে ন এজন এজনকে লৈ যাব পাৰি বা একেলগে গ'লেও কথা নাই বাৰু। কিন্তু তোমাকে যিহেতু এতিয়া তোমাৰ লগতে বেছিভাগ কথা পতা যায় আৰু বাকীবোৰৰ লগতো ইমান নোহোৱাই হৈছে দিয়াচোন সকলোবোৰ নিজৰ নিজৰ কামতে ব্যস্ত থাকে। ত' তাকে যাব পাৰি আৰু এনেতো জানাই উৎসৱৰ সময়ত উখল মাখল পৰিৱেশ থাকে ন' চব ফালে ত' যায়ো ভাল লাগে দিয়াচোন।
অ', হ'ব দিয়া তে তুমি যেতিয়া যোৱা যেতিয়া যোৱা আৰু লগ ধৰিবা যাম দিয়া যদিন আৰু- কাম চাম নাথাকে বা তোমাৰ কলেজ চলেজ যদি বিশেষ একো মানে প্ৰেছাৰ নাথাকে আৰু তেতিয়া যাব পাৰি আৰু। এইবিলাক উৎসৱত আৰু যিহেতু এনাই থকাতকে আৰু গাঁও নতুন গাঁও চাই আহিলো বা তোমাৰ নতুন জাগা এটা চাই আহিলোঁ হ'ব দিয়া যাম দিয়া লগ ধৰিলে নিশ্চয় যাম। বাকী তোমাকো লৈ যাম দিয়া কেতিয়াবা আমাৰ গাঁৱত।
অ', অ', নিশ্চয় মইতো এইবোৰত যাওঁ যাওঁকে ৰাখো ৰবা যোৱাত সমস্যা নাই বাকী মই তোমাক এটা কথা সুধিম বুলি ভাবিছিলো হে মানে ধৰা বিহুতোতো তুমি ভাল পোৱাই নিশ্চয়কে ভাল পোৱা সকলোৱে ভাল পায় ময়ো ভাল পাওঁ। কিন্তু বিহুৰ বাহিৰে ধৰা আমাৰ বহুত উৎসৱ আছে ন'। এতিয়া উৎসৱ বুলি ক'লে কি কও দুৰ্গা পূজা, সৰস্বতী পূজা বা তোমাৰ ধৰি লোৱা দেৱালীয়ে হওক। বা তোমাৰ এতিয়া ৰাস উৎসৱ আৰু কি উৎসৱ আছে তোমাৰ সেনেকুৱা? আৰু এই যি যি উৎসৱ আছে আৰু তোমাৰ ধৰা হোলীও হওক। ত' তাৰে ভিতৰত তুমি কোনটো উৎসৱ বেছি ভাল পোৱা, নে মানে সকলোবোৰতো অলপ চলপ ভাল পোৱা গমেই পাওঁ মই। সকলোৱে ভাল পায় কাৰণ অসমত থাকিলেতো জানাই নীতি নিয়ম বোৰে সেনেকুৱা সুন্দৰ সকলোৱে ভাল পায়ে যায়। কিন্তু তোমাৰ কোনটো বেছি উৎসৱ ভাল লাগে ইয়াৰে ভিতৰত?
তোমাৰ উৎসৱ বুলি ক'লেতো অসমৰ ক'বলৈ গ'লে বিহু। তাৰ বাহিৰেনো আমাৰ কি ভাল লাগিব বিহুতো আমাৰ যিহেতু নিজৰ আপোন ‌ উৎসৱ ত' আমাৰ নিজৰ জাতিটোৰ এটা নিজৰ উৎসৱ আৰু মানে নিজৰ জাতি এইটো আৰু বাকী যিবিলাক আমাৰ আছে আৰু উৎসৱবিলাক সেইবিলাকত তোমাৰ ভাল লাগে দিয়াচোন দেৱালী হওক দুৰ্গা পূজা হওক তোমাৰ
বা তোমাৰ এইবিলাক কি কয় হোলী হোলীতো বহুত ভাল লাগে দিয়া মোৰ হোলী আৰু তোমাৰ বিহু এইটো দুটা মোৰ বহুত ভাল লাগে, এ দেৱালী মোৰ ইমান এটা ভাল নালাগে মানে কি হয় দেৱালী তোমাৰ বমা ত' ফুটকা যায় ন। আৰু তোমাৰ হয় ভাল লাগে বাৰু দেৱালীতো তোমাৰ চাকি বন্তি জ্বলোৱা যায় তাৰ কাৰণে ভাল লাগে। কিন্তু তোমাৰ দেৱালীত কি হয় তোমাৰ এ মানে বোমা ফুটোৱাৰ কাৰণে অলপ মানে ভয় লাগি থাকে টুকু পৰিব বা এনেকুৱা ধৰণৰ এইবিলাক কাৰণে দেৱালীৰ ইমান এটা আৰু ভাল নালাগে বাকী দুৰ্গা পূজাটো আগতে ভাল লাগিছিল সৰু থাকোতে কিবা এতিয়াচোন কিবা এক একো হানে নালাগে কিবা দুৰ্গা পূজা। ন দুৰ্গা পূজা আহিল গল সেনেকুৱা আৰু মানে যিমানে ডাঙৰ হৈ আহিছোঁ উৎসৱৰ প্ৰতি এটা আসক্তি যিছিল আছিল সেইটো আসক্তিটো নাই মানে যেতিয়া দুৰ্গা পূজা হয়। তেতিয়া নতুন কাপোৰ লোৱা নতুন কিবা বস্তু লোৱা কাপোৰ লোৱা এইবিলাক মানে বহুত আছিল হেঁপাহ আছিল। এই বন্দুক লোৱা মানে প্লাষ্টিকৰ যিবিলাক বন্দু আৰু ডুপ্লিকেট বন্দু সেইবিলাক লৈ কিনে লগৰ লগত খেলা সেইবিলাক লৈ গাড়ী কিনা ডাঙৰ ডাঙৰ সেইবিলাক মানে আগতে বহুত অ', মানে চখ আছিল আৰু এতিয়া মানে সেইবিলাক নাই দিয়ে আৰু কাৰণে দুৰ্গা পূজাতো ভাল নালাগে। এই বাকী থাকিল তোমাৰ কি নোয় হলী আৰু বিহুতো বিহুততো আমাৰ জানে সেইটোতো আমি যিমান ইচ্ছা নহ'লেও যিমান নহ'লে আৰু হয়তো বাৰু ইচ্ছাও নোযোৱা নহয় বাৰু প্ৰত্যেকৰে ইচ্ছা থাকে বিহুত যাবলৈ, ঘৰত যাবলৈ, বিহু নাচিবলৈ, খাবলৈ। আৰু তোমাৰ হোলীটো জানাই তুমি হলীটোত মই কি ক'ম মই আৰু হোলীটোত তোমাৰ ভাল লাগে আৰু হোলীটোত তোমাৰ হোলীত যেতিয়া তুমি লগৰ সৈতে তোমাৰ ধৰি লওক অলপ খেলিলা বা তোমাৰ লগৰ লগত বগা খেলিলা বা তোমাৰ কি বুলি কয় এইটো অ গৰহ সানিলা বা কিছুমানে তোমাৰ ধৰি লোৱা কিছুমান এটো চিলভাৰৰ ৰং থাকে যিটা চিলভাৰৰ এই বটলত যি পায় তোমাৰ সৰু টেমাচ সেইবিলাকো লগাই দেই এই মানে সেইবিলাক মানে লগাব নালাগে দিয়াচোন কিন্তু তোমাৰ ভাল লাগে দিয়াচোন সেইবিলাক মানে অল অলপ ফূৰ্তি কৰি তোমাৰ ধৰি লোৱা ৰং ফাকুৱা দিয়া সকলকে এটা সুন্দৰ উৎসৱ আৰু হলীটো কিন্তু কিছুমানে তাৰে তোমাৰ মানে বেয়া যিটো ফাইদা সেই বেয়া ফাইদাও উঠৈ দিয়াচোন মানে বহুত মানে মানে যিবিলাক ভাল মানুহ নহয় আৰু সেইবিলাকে তোমাৰ এই নক দিয়াচ কথাবিলাক ক'লে তোমাৰ অলপ বেয়া হৈ যায় কিন্তু সেইবিলাকৰ দৰে সেইবিলাকৰ কাৰণে কিছুমান উৎসৱ মানে বেয়া হৈ যায় আৰু বাকী তুমি কি ভাল পোৱা সেই পছি উৎসৱৰ ওপৰত মানে উৎসৱৰ কি বেছি ভাল লাগে তোমাৰ উৎসৱ
মোৰো তোমাৰ হ মই তোমাৰ বিশেষকো তোমাৰ হোলীতো বেছি ভাল পাওঁ তোমাৰ দৰে কাৰণ তুমি কোৱা দাদা এতিয়াতো বাৰুেই বোৰ নোহোৱা হৈছে দাৰছত আগতে যেনেকৈ হোলী খেলিছিলোঁ বোকা খেলিছিলোঁ বা দুূৰ্গা পূজাতে হওক লগৰ লগত ওলাই গৈছিল সেইবোৰ মানে ইচ্ছা মন একদম মনটো মৰি যোৱাৰ দৰে হৈছে আৰু ইচ্ছা নাযায় ওলাই যাব আগতে আমাৰ ওচৰতে আমাৰ এতিয়াও মানে আমাৰ ওচৰতে দুূৰ্গা পূজা হয় ধৰা ইয়াৰ পৰা বৰ বেছি এশ দুশ মিটাৰমান দূৰত হ'ব আমাৰ ঘৰৰ পৰা ত' ইমান ওচৰতে দুৰ্গা পূজা হয় মই যোৱা বছৰ বিশ্বাস কৰা যোৱা দুবছৰ আৰু সেই মই মই তাৰে মণ্ডপলৈ নগ'লো মানে ইমানেই ইচ্ছা নোযোৱা আৰু মনত ইচ্ছা নাযায় যাবলৈ বাকী বাৰু কেতিয়াবা এনেকুৱা লগৰ লগত লগে লগ ধৰিলে ওলাই যাওঁ আৰু সেনেকুৱাই বাকী তুমি যিটো ক'লা হোলীৰ মানে বেয়া মানুহৰ যিবিলাক স্বভাৱ ন সেইটো কিন্তু মই লক্ষ্্য কৰো মানে মই চাগে এইবিলাক দেখিছো নিজে চকু দ ত' মানে এই মানে ধৰা এই ক্ষেত্ৰত অলপমান কিন্তু মানুহবিলাক ৰ চৰিত্ৰ বৰ চৰিত্ৰ সিন্ধিয়া কাৰণ ছোৱালী মানুহ বিলাকক মানে যেনেকে াক চকুৰে চাই বা যেনেকুৱা ব্যৱহাৰ কৰে ন হোলীৰ নামত ত' সেইবোৰ মোৰ ভাল একদম মানে ভাল নালাগে কাৰণ ধৰা ধৰা নাৰীৰ যিটো সমাজ বৰ্তমান নাৰী সমাজটো সেইটো সুৰক্ষিত একদমেই নোহোৱা হৈছে আৰু মানে কি কব আৰু কিছুমান মানুহৰ কাৰণে ধৰা সকলোৱে ঘৰত থাকিব লাগে হয়তো নহ'লে বা কোনেও কাকো বিশ্বাস নকৰা হৈছে এতিয়া মহিল বিিলাকৰ মতে এতিয়া সকলো পুৰুষ একে বা ধৰা একে ধৰণৰ সভাৱৰ সেইটো বাৰু এতিয়া হয় তেওঁলোকেনো কেনেকে চিনি পাব এতিয়া কোন কেনেকুৱা সভাব বা কোন ভাল কোন বেয়া সেইটোতো মিছা কথা নহয় কিন্তু কিছুমান এনেকুৱা মানুহ আছে আৰু সমাজত যিবিলাকে এই কৰ্মবোৰ কৰি আহে কিন্তু ধৰাত নপৰে ত ক মোৰ হিচাপত অলপমান শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে ধৰাত পেলাই মানে এক শাস্তি দিব লাগে নহ যাতে বেলেগ যিবিলাকে কৰে সেনেকুৱা কাম তেওঁলোকে মানে সাহসে নকৰে সেইবোৰ কামত কেতিয়াও হাত নবঢ়াই বা আগ নাবঢ়ে সেনেকুৱা ধৰণৰ বাকী উৎসৱৰ কথা ক'ব গ'লে মই দেৱালীতটোও ভাল পাওঁ দিয়া বেয়া নাপাওঁ বাৰু দেৱালীটোত মানে অলপ চাকি তাকি জ্বলোৱা হয়তো পোহৰৰ উৎসৱতটো যিহেতু জানাই আৰু পোহৰৰ পোহৰ থাকিলে মনতটো অলপ ভাল লাগি থাকে এতিয়া তুমি নিজে অনুভৱ কৰিবা এইটো মই কিয় ক'লো মানে ধৰা এতিয়া তুমি এটা ৰুমত বহি আছা আৰু। এতিয়া যতিয়া হঠাৎ লাইনতটো গুচি যায় এইমাত্ৰ তেতিয়া তোমাৰ কিবা মন ত কিবা উগুল থুগুল লাগি থাকিব কিবা অশান্তি লাগি থাকিব ন। যে কিয় লাইনতটো নগ'ল বা কিবা এটা মানে বেয়া মূৰত বেয়া ভাৱ এটা আহি থাকে ত' এই যিটো কয় নহয় নিগেটিভ। থিংকিং বুলি সেনেকুৱা নিগেটিভ ভাৱ এটা আহি থাকে ত' যেতিয়া আমি ধৰা ঘৰৰ চ কেটাকিট উজ্বলাই তলো ত সেই দিনটো মানে এনেকুৱা মনত শান্তি এটা লাগে মই যিহেতু তৰা ৰাতিপুৱাৰ পৰামে সেইবিলাক যোগাৰ কৰি থাকো। তুলসী পুলি চুলি ভালকে আনি কিনে ধৰা কালী পূজাও হয়তো একেলগে কালী পূজাৰ কালী পূজাৰো কিছুমান নীতি নিয়ম থাকে সেইবোৰো পালন কৰো। বা তোমাৰ চাকি ধোৱাৰ পৰা শলিতা ঠিক কৰা তেল অনা এইবোৰ। মানে মাক কৰিব নিদিও আৰু এইবোৰ কাম। আজিকালি যিহেতু নিজে জনা হৈছো ত' সেইবোৰ কৰো। লগতে তোমাৰ গধূলি সময়ত মাৰ লগত একেলগে চাকিবোৰ ঠিক কৰি কি দিওঁ কলগছৰ ওচৰত বা ঘৰৰ কোনে কোনে মানে এটাত এটা কোনত চাকি দি কিনে পোহৰাও ন। তেতিয়া মানে মনত কিবা এটা বিশেষে শান্তি লাগে এইটো নহয় যে মই ফটকা ফুটাও বা এনেকুৱা ধৰণৰ এটা দুটা ফুটাও। কিন্তু এনেকুৱা নহয় যে একেবাৰে পৰিৱেশ প্ৰদূষণ কৰি ফুৰিম আৰু আজি তুমি দেখিবা মানুহেও বহুত মানে ফটকা ফুটোৱাটো কমাইছেই দিয়া। আগতে তুমি দেখিবা যে বাৰ বাজিল মানে একেবাৰে ফটকাৰ শব্দ থাকিব নোৱাৰি কিন্তু আজিকালি তোমাৰ সেইটোও বহুত কমি গৈছে। সেইটো বাৰু ভালো পৰিৱেশৰ কাৰণে ত' সেনেকুৱা ধৰণৰ আৰু উৎসৱবোৰতো তোমাৰ চলিয়ে থাকিব এতিয়া সময়ে সময়ে উৎসৱ বিভিন্ন ধৰণৰ উৎসৱ চলি থাকে। এতিয়া উৎসৱবোৰ আমি কেনেকে পালন কৰিছো এতিয়া উৎসৱ পালন কৰাৰ ধৰা উৎসৱ পালন কৰাৰ নামত যদি মানুহৰ পৰা আমি নিৰ্যাতন চলাইছো তাতকে ভাল মই ভাবো যে উৎসৱ নাপাতাই হ'ল আমি এনেকুৱা ধৰণৰ উৎসৱ। কাৰণ সদায় এ উৎসৱে আমাক এটা বস্তু শিকায় যে সকলো সমান। বা সকলোৰে মন পবিত্ৰ ত' সকলোৱে সকলোক সন্মান কৰিব লাগে। ত' সেনেকুৱা ধৰণৰ ভাৱধাৰাই যদি নাথাকে উৎসৱৰ নামত কেৱল হাঁহি ফুৰ্তি কৰিলে উৎসৱ পালন কৰে নহয়তো। মা ইজনে সিজনৰ প্ৰতি এটা ভক্তি ভাৱ বা এটা সন্মানো থাকিব লাগিব তোমাৰ। ত' সেনেকুৱা ধৰণৰ কথা আৰু বাকী বিশেষ মই একো উৎসৱৰ বিষয়ে নকওঁ দিয়া। বাকী বিহুৰ কথা ক'লেতো শেষ নহ'ব বাৰু। বিহুৰতো বহুত কথা আছে আৰু বিহু অসমীয়া জাতিৰ কাৰণেতো শেষে নহয় কেতিয়াও বহুত আপোন। ত' সেই বিষয়ে আজি কথা নাপাতো কেতিয়াবা এই বিষয়ে আৰু বিশেষ ভাৱে আলোচনা কৰিম নে কি কোৱা?
অ', হ'ব দিয়া। তুমিতো বাকীখিনি কথা কলাই বাকী মই শেষত সেইটো কথাই ক'ম যে আমি আমাৰ যিবিলাক উৎসৱ উৎসৱ আছে আৰু উৎসৱবিলাক আমি এনেকে পালন কৰিব লাগে। যাতে তোমাৰ কোনো কাৰো যাতে হানি বিঘিনি নহয় সকলোৱে যাতে ভালদৰে থাকে কাৰো যাতে একো ক্ষয় ক্ষতি নহয়। সেনেকৈ আৰু থাকিলে তোমাৰ কি হয় আৰু তোমাৰ উৎসৱৰ লগতে মানুহবিলাকো ভালদৰে জীয়াই থাকিব পাৰে আৰু। ত' সেয়ে দিয়ে আৰু বাকী-
হ'ব দিয়া নহ'লে আজি থৈছোঁ আজিলৈ পিছত আৰু কেতিয়াবা এনেকৈ আৰু কথা পাতিম আৰু ভাল লাগে তোমাৰ কথা পাতি। তেনেকৈ কেতিয়াবা কেতিয়াবা আৰু।
অ', দিয়া দিয়া হ'ব দিয়া।